মোক কিয় কৰিছা তুমি?
অঁ। ফুল হৈ গ'ল। দিয়া একো নহয়।
অঁ, অঁ বৰ্তমান সেইটো।
ব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
মায়ে কি কৰি আছে?
মাই এনেই আছে। ৰবা, কি কৰিব?
ভাত খোৱা হ'ল? ভাত খোৱা হ'ল।
কি কৰি আছা?
এই ভাত বনাই আছোঁ।
পপকন খালা?
চাহ খাইছোঁ। অঁ, ৰাতিপুৱাই খাইছোঁ। ভাত বনাই আছোঁ। ৰ'বা।
কি বনালা?
কি বনালোঁ মানে, ও--কণী বইল কৰিব দিছোঁ।
কণী?
কণী বনাম।
অঁ, আলু দি বনাবা নে? কিহেদি বনাবা?
আলু। আলু দি বনাম আৰু ইয়াত বেপাৰী আহিছিল। বেঙেনা, অমিতা।
অঁ।
অঁ, ৰাখিলোঁ। ঘৰত আহিছিল।
অ
ৰাস্তাত আহিছিল, মাটতে আৰু ঘৰতে আহিছে।
উম।
বেঙেনা, অমিতা আৰু লেবু ৰাখিলোঁ। ইমান দাম কৰে, অ। নহয়, নেমু নেমু নেমু, নেহু নহয় নেমু।
অ নেমু টেঙা।
অ মানে বেঙেনা ৰাখিলো। অঁ দ হেৰি দছ টকাত তিনিটা।
অ মোৰ দছটকাত তিনিটা ঠিকে আছে, অ দামৰ দাম হোৱা নাই ইমান।
বজাৰটো তিনিটা।
উম।
ভাত খোৱা হ'ল?
ভাত বনোৱা হৈছে কিন্তু খোৱা নাই। অ মানুহবিলাক আহি পোৱা নাই।
অ, গৰমে - গৰমে খাব নোৱাৰে।
ঠাণ্ডা হলে খাম আৰু গোটেইবিলাক আহক, আহা পিছত খাম।
কি বনাইছে?
মই বনালো এতিয়া দালি, জি কা ভাঁজি আৰু অ লেচাৰা ভাজি আছে
অঁ অঁ।
লেচেৰা ভাজিলোঁ আৰু দালি বতা।
অ লেচেৰা ভাজি ভাল লাগে।
অ।
সৰু মিহি মিহিকৈ আলু কাটি দিলে ভাল লাগে। দালি বতা থাকেই ন?
আমাৰ দালি বতা থাকে, দালি বতা
অঁ, অঁ, দালি বতা ইমানটা ভাতৰ লগত ভাল লাগে। এনে দালিৰ লগত ভাল নালাগে, পান্তা ভাতৰ লগত ভাল লাগে।
অ সেইটোতো হয় কিন্তু অলপ অলপ আঙুলি দি খালে ভাল লাগে আৰু। পন্তা ভাতৰ লগত বেছিকে লাগে, বেছিকে লাগিব।
পন্তা ভাতৰ লগত বেছিকে লাগে অ অ। পন্তা ভাত খালে আৰু টোপনি আহে নহয়, সেইদিনাখনে মই ৰাতি খাইছিলো পন্তা ভাত।
আঁ।
ৰাতি ইমান ধুনীয়াকে টোপনি আহিছি গমেই পোৱা নাই।
অ, অ।
এতিয়া টোপনি আহিছে গমেই পোৱা নাই, এতিয়া অলপ আগতে অকমান আছিল পন্থা ভাত ৰাতিৰ।
পন্থা ভাতত ভিটামিন আছে ন?
ভিটামিন আছে আৰু গৰমৰ কাৰণেও ভাল। অ, গৰমৰ কাৰণে ভাল। অলপ আগতে বৰষুণ দিছিল, এতিয়া আৰু ৰ'দ দিছে। ঠাণ্ডা পৰি যায় অ। বেছি ভিটামিন আছে যে। সেইকাৰণে টোপনি টোপনি লাগি যায়। তাৰ লগত তিল বটা হ'লেও ভাল লাগে। তিল বটা, আছে মোৰ। তিল বটা।
তিল বটা বা তাৰ কেঁচা ভাৱটোৱে ভাল লাগে। তাৰমানে
পদিনা সেইটো ভাল লাগে, পদিনা।
অ',
পদিনাৰ লগত কেঁচা আম দিলে।
উম্, আচাৰ
অ', আচাৰ হ'লেও
আমৰ আচাৰ বনাইছানে?
আমৰ আচাৰ বনোৱা নাই মই, আমলখিৰ বনাইছোঁ। আমলখি আমলখি আৰু জলকীয়া, হ'ল দিন শেষে হ'ল। আমৰ নৱনাওঁ।
অ', আমাৰ চিজনত, আমাৰো বনাব লাগে।
বনাব লাগে হয়, কিন্তু আৰু নবনালো আৰু। এ কিনিলেও পাই, একেদাম
কিনা আৰু নিজে বনোৱা ঘৰতো অলপ বেলেগ হয় ন!
সোৱাদটো বেলেগ।
কিনা
আছে, এতিয়া মই আমলখিৰ বনাইছোঁ, জলকীয়াৰ বনাইছোঁ। সেইখিনি অলপ অলপ খাই থাকোঁ। অলপ আচাৰ হ'লে ভাল লাগে ভাতৰ লগত, গৰমৰ দিনত। যিকিনো অকণমান আচাৰ হ'লে। ভাল লাগে।
আমাৰ ঘৰত
অ', যোৱা নাই মানে, এনে যোৱা নাই। গৰমৰ কাৰণে যোৱা নাই।
লাগে মাজে মাজে, আহ-যাহ থাকিলেহে মন বিলাক ভাল লাগে।
অ', অ', সেইটো হয়। যাম ৰ'ব। গধূলি সময়ত এনে যাওঁ ভাল লাগে, গধূলি সময়ত, দিনত যাব ভাল নালাগে।
গধূলি সময় নাই অলপ ওলাই গ'লে, ভাল লাগে আৰু কথা পাতিবলৈ। গধুল টাইমটো অলপ সময়, টাইম
অ'অ', সেইটো হয়।
ইমান কামো নাথাকে।
অ', সেইটো হয়। সেই ভাল লাগে আৰু।
বাকী আৰু ক'ৰবাত যাবা নেকি?
আজি যোৱাৰ হেৰি নাই। যোৱাৰ কোনো হেৰি নাই।
যোৱাৰ কথা আছেনে? গৰম বন্ধত, এই গৰমৰ দিনত।
গৰমৰ দিনত মানে নেপালত যাম বুলি ভাবিছো।
নেপাল নেপালত আকৌ কিয়?
নেপালত মানে এই বাইদেউ মোৰ নহয় বাইদেউৰ চকুৰ অলপ হেৰি মানে কেটেৰেক্ট হয়। সেইটোৰ কাৰণে যাম বুলি ভাবিছো আৰু ঠিক নাই। কিন্তু গ'লেও ধৰ জাগাত
অ চকু কাৰনে যাব লাগে ইয়াতে দেখোৱা নাই গুৱাহাটীতো দেখাব পাৰে।
ন টাত দেখোন যায় মানুহ।
গুৱাহাটীত দেখাব পাৰে দেখা নাই।
নহয় জাগা চোৱাও হ'ব। দেখাইছে আগতে দেখাইছিল চচমা দিছে। ভাল হোৱা নাই এতিয়া নেপালত গলে ধৰ আৰু এক গৰম বন্ধত যাম বুলি কৈছে।
উম।
ঠিক নাই যাবনে নাযায়।
কোন কোন যাবা?
জাগা। কোন কোন যাম বোলে এতিয়া ঠিক হোৱা নাই। যায় না নাযায় ইমান থিৰাং হোৱা নাই আৰু।
ট্ৰেইনতে যাবা ন?
ট্ৰেইনতো যাব পাৰি বাছতো যাব পাৰি।
বাছত যায় নেকি? নেপালত বহুত দূৰ হ'ব চোন।
বাছ যায় আৰু ট্ৰেইনতো যাব পাৰি। আৰু তাত কিছুমান জাগা আছে নহয় চাব লগা। হেল্ল'
হেল্ল'।
আহ আৱাজটো পোৱা নাই দেখোন। তাত চাব লগা কিছুমান ঠাই আছে।
তাত চাব লগা কিছুমান ঠাই আছে। ধুনীয়া ধুনীয়া ঠাই আছে আহ। নাই দেখা পাওঁ ন মোবাইলত।
অঁ।
ধুনীয়া ধুনীয়া ঠাই আছে।
নেপালত।
মন্দিৰ এটা আছে মানে পাতাল মহাদেৱ আছে আৰু। পাতালত আহ পাতাল হৈ থাকে। তলত আৰু মন্দিৰটো।
ঠাই বিলাক ভাল লাগে। আমাৰ ওচৰৰে দেউতাই একবাৰ গৈছে মাকৰ সেই অপাৰচন কৰাৰ কাৰণে।
তাত গৈছিল অ অপাৰচন কৰি লৈ আহিছে ভাল হৈছে।
টো চাইছে
মন্দিৰটোও চাইছে
উম তল ডিগি
ৰোমত যাব লাগে চিৰি বগা বগা সুৰংগা
উ মানুহ যায় তাৰমানে বহুত
নেদেখাত স্থায়ী অ' এ নেদেখা ঠাই মাজে সময়ত ক'বাত যাই থাকিও ভাল লাগে আৰু
মানু বেছি যাব লাগিব না
মানুহ যায় মানুহ যায় মানুহ বহুত যায়। শ্বিলঙতো তেনেকুৱা এটা সুৰংগ আছে
অ'
কৰিলাগে ভিতৰৰ সুৰংগৰ ভিতৰত সোমাই লৈ?
অ এই যে স কি কয় নাজিৰাত যে এটা মন্দিৰ আছে ততে গৈ পইছা ন
নাই নাই যাৰ কথা আছিল কিন্তু কোনোচোন ওলাই নাই যাব লাগিছিল এতিয়াতো গৰমে পৰিল ঠাণ্ডা কৰি থা
যাম বুলি ক'বও নাপাই ভগৱানে নিবও লাগিব নহয়
ভগৱানে নিব লাগব ইমান মানুহ গৈ আছে। চবৰে দেখোন মনোকামনা পূৰণ হৈছে
বহুত মানুহ হয়।
সেই আৰু দূৰ দূৰৰ পৰা আহিছে ইমান দূৰৰ পৰা আহিছে অ' বম্বেৰ পৰা অ বম্বেৰ পৰাও অনলাইন শৰাই দিছে।
বম্বে পৰা বাহিৰৰ পৰা আহিছে
সেইটো সেইটোতো ইমান দূৰৰ পৰা সেৱা কৰে তেতিয়াওঁ হৈ যায়।
অ নিজে নিজে প্ৰমাণ পালেহে গম পাম আৰু
হ'ব প্ৰমান মানে কি, ভগৱানতাত যাব লাগব মনৰ গথা খুজিব লাগব।
উম হয় উম
কিছুমানে ইমান দূৰৰ পৰা পূজা কৰোতে হৈ যায়।
উম বাবা নিবওঁ লাগ
অললাইন।
বাবা ঠাইত
সেইটোতো সেইটোতো আমি জাম জামকে আছো কিন্তু ভগৱানেতো নিয়াই নাই। যাম যামকে আছো, কিন্তু বাবাই নিয়াই নাই আমাক।
অ
বিচাৰিব লাগব, মন্দিৰত যাম বুলি যাব নোৱাৰি। বাছত যাব পাৰি। বা ৰে'লতো যাব পাৰি। নাইটছুপাৰত।
ৰে'লত গ'লে কেতিয়া যাবা তাকে টাইম চাইম কেনেকে হয়।
অ' ৰে'লতে যোৱা ভাল। যাম যাম কে থাকিব নালাগে, যাবই লাগে হঠাতে যাই যাব লাগে। যাম যাম
সেইতো বাবাক ভাবি থাকে সদায় বাবাই লৈ যাব লাগে আমাক। মনটো মনটোত মানে হেৰি কৰিব লাগে আৰু দিব লাগে।
সেইটো লগ হৈ কিনে নহয় যাব পাৰি। বা কিছুমানে আৰু প্ৰব্লেম থাকে না, অসুবিধা
ঘৰৰ পৰা বোলে অ'নলাইনো বোলে হেৰি কৰে।
কৰে কৰে।
দুবে যায়
অ' অ' তেনেকুৱা দিবা পাৰি তেনেকুৱা দিবা পাৰিল। অ'নলাইন শৰাই বা ৰাজহুৱা ৰাজহুৱা বন্তি দিয় যে তাত পূজা কৰিলেওঁ হৈ যায় ঘৰৰ পৰা। তেতিয়াও ভগৱানে হেৰি কৰে, চাই।
তাতে বোলে সেই হয়, উম ল'ৰা ছো ছোৱালী নহয় হয় যদি যত লয় বলে না?
আহ তাত যদি মানসিক কৰা যায়
ক'ৰ কি কথা আহি পৰে সেইটো প্ৰমাণটো ভাল প্ৰমাণ দেখোন।
অঁ সঁচা কথা এইটো কিন্তু।
আৰু তাতো যায় পেলাই কাটিও।